হেল্ল'
হেল্ল' সুমন
আহ কি কৰি আছা আহ আহ কি টপিক চাই আছা এনে মই আছো বাহিৰত বহি
অ পিছে প্ৰিপেছন কেনেকুৱা চলি আছে আচাম পুলিচত
অ আছে ৰাতিপুৱা ৰানিং ৰাতি কিতাপ পঢ়া।
অ কি কি পঢ়ি আছা
এনে আচা, আচাম ইয়েৰ বুক তথ্য সংকলন। আৰু ইউটিউব চেনেল বিলাক
হয় দুটামান ইউটিউব চেনেলৰ নাম কোৱাচোন যিটোৰ মানে ভাল হয় আৰু
উম আছাম কম্পিটিটিভ এক্সজাম।
হয় আৰু?
আৰু কুঁহিপাত।
অ কুঁহিপাট ন ইএচ চাব লাগিব এইটো কুঁহিপাত তো পোৱা নাই মই, পিছে জি জি কে কেনেকুৱা আহে আ আছাম পুলিচৰ ৰিটেন একজামত জি কে
আজিকালি জি কে ইমান ভূগোলত আহে অ বৰ্তমান যিটো প্ৰেটাৰ্ন টো আৰু কিবা দেখা গৈছে যে এইটো যেন যেনেকুৱা কাৰ্নএফেয়াৰ্চ এইটোৰ ওপৰত বেছি আহে।
অ কাৰন অফাৰ্চ। মানে এইটো দুহেজাৰ চৌ চৌব্বিশ, পঁচিশ বৰ্ষত যিবিলাক হৈ গৈছে ঘটনা বিলাক, সম সম্ভাৱনা আছে বেছিকে আহিব পাৰে চৌব্বিশ পঁচিশ ৰ বিষয়ে।
অ আৰ বাজেটেৰ বিষয়ে। এ এইবাৰটো নতুন চৰকাৰ হ'ল না এই চৰকাৰৰ মন্ত্ৰী বিলাক কাক কি দায়িত্ব দিছে?
হয়
এইটোও আহিব পাৰে।
হয়, বাজেটৰ বিষয়ে গোটেই নলেজ আছে চাইছে চাগে ভালকে ভালকৈ।
নাই চোৱা নাই এতিয়াও চাই আছো আৰু
অ অ অলপমান কব পাৰিব নেকি অলপ বাজেটৰ বিষয়ে কিবা?
বাজেটেৰ বিষয়ে নহয় অসমৰ বাজেটটো এতিয়ালৈকে হোৱা নাই অহা এক মাহত, দুই মাহতে হব এসময়ৰ বাজেটৰ পৰাই বেছি ছি আহিব ইণ্ডিয়ান বাজেতকে যিহেতু অসম পুলিচত না অসমৰে বেছি আহে। অসমৰ বাজেতে যেতিয়া হৈ যাব তেতিয়াহে অলপ গমপোৱা যাব।
আৰু ইংলিছৰ হৈছে গোটেই গ্ৰামাৰ
গ্ৰামাৰ চাও নাই ইমান খালিকে অলপ অলপ চাই আছো। গ্ৰামাৰ বেছিক খিনি চালে হ'ল ইমান কিবা নালাগে।
অ আৰু ৰিজনিং ৰ কেনেকুৱা টাইপৰ কুৱেশ্যন আহে ৰিজনিং ৰ অলপ
ৰিজনিংৰ, অ দিছো। ৰিজনিং সিমান টাফ নাহে কিন্তু অলপ টাইম লয় এইবাৰৰ কুৱেশ্যনটো এইবাৰ টান আহিছিল
হয়
বিজনে নৰ্মেল খিনি চালে হ'ল, মই ফিফটিৰ ভিতৰত থাকো টিথ্ৰী পাইছিলো। উম, মই মানে কিবাটোত নম্বৰ কম দিছে ন? ভাইবাৰ সেইকাৰণে।
হয়, হয়।
এইবাৰতো দিবা? ইনটাৰভিউ। উম, ঠিকে আছে ভালকে‌ হ'ল।
হয়, মানে ৰিজনিং আহে আৰু এত মেটচো আহে ন অলপ?
হা?
মানে মেক্স, মেক্সটো
মেথছটো অ', মেথছটো অলপ চাব লাগে মানে হাৰ্ডেই ক'ব গ'লে ইমান হাৰ্ডো নহয় ত' মেট্ৰিক লেভেলৰতো চাব লাগে। অহ, মেট্ৰিক লেবেলৰ চালে হৈ যাব। সটো বেছিক আছে যাব নালাগে, মাজৰো মিডিয়াম।
উম, ঠিকেই আছে।
চালে আহি যাব আৰু এ দি য়াৰে যদি ওলাই এ দি য়াৰে দিবা একেবাৰে।
অ', এ‌ দি আৰ দিব লাগিব, লাইব্ৰেৰীত কি, কি বুক আছে? এয়াৰ বুকতো আছে না? কিবা জি
অ', লাইব্ৰেৰীত আছে বহুত কেইখন বুক আছে আৰু কেইখনমান আনিও দিছে সুব্ৰত ডালুচাৰে। আৰু মিত্ৰজা ফাউণ্ডেশ্যনৰ ফালৰ পৰাও দিছে বহুত।
নে আজি এনে সন্ধিয়াত গ'লে এ কিতাপ বিলাক পঢ়িব পাৰিম নে?
অ', পাৰ বাৰু সন্ধিয়াটো, সন্ধিয়াটো বেছি লাইট চাইট নাই না। অ', সন্ধিয়াত কে আগত আহিলে ভাল হ'ব পাঁচটা মানত অ', পাঁচটা, চাৰে পাঁচটা মানত আহিলে ভালকে চাব পাৰিবা যোৱা কালি চোৱা নহ'ল
হয়, যোৱাকালিতে ৱৰ্কশ্বপটো হ'ল ন?
অ', সেইটো কাৰণে আজি ভালকে চালে হ'ল বুলি।
কৰ্চোটো ভাল লাগিছে আৰু পিছে এ সেইটো যে, কি এইটো হয়, এ কিবা বনাব শিকাব যে, ক্ৰাফ্ট কিবা শিক কাব অ', সেইটো কেতিয়া হ'ব? বৃহ বাৰে হ'ব নেকি প্ৰগ্ৰামটো?
নহয় সেইটো বনাব লাগেটো চানডে হ'ব অ', চানডে।
অ', ক্সে চান দে
অ', আৰু যিটো আ' বৃস্তিবাৰেই হ'ব, ফাৰ্মিঙৰ ওপৰত
ফাৰ্মিঙৰ ওপৰত পে-পেটিকেল কৰিব ন? ফাৰ্মিঙৰ গোবৰ চোবৰ
অ প্ৰেক্টিকেলো হ'ব আৰু থিয়ৰও হ'ব ইমান ইমানখিনি পাৰে আৰু সময়
আৰু যোৱা কালি কিবা পল্ডিকেল ক্লাছৰ দি আলোচনা কৰি আছে
অ পলিটিকেল ক্লাছ কৰিছে দুদিন মান তুমি নাচি দিনা অ কণ্টেক কো নাছিল এইবাৰ হ'লেতো ধৰাই গমি বাবা
হয় পল্ডিকেল কোন ক্লাছৰ মানে চাবজেকটো কি দিস্কাছ
অ দিস্কাছ ক মানে ফাণ্ডামেণ্টেল ৰাইট কৰি আছিল লাষ্ট টাইম উ এইবাৰ ফাডামেচেলৰ পিছত কি কৰা এখন ক্লাছ হ'লে গম পাব আমাক মানে তপ টপিক বিচৰা বুলিছে টপিক পালে এটা বি যে কিহৰ ওপৰত ক্লাছ কৰিলে ভাল হয় আমাৰ কোনো তান লাগে
হয়
তাৰ টপিক বিচাৰি থব দেখনে সুধে দেখ কব পাৰিম আৰু
তোমাৰতটো ফাণ্ডামেণ্টেল ৰাইটছ এইগিলা হৈছে এইগিলা অলপ বুজি পাইছে অ অলপ ক'ব পাৰিবা নেকি দুইহাৰীমান
অন্ধ্ৰপদেশ মানে আমাৰ নিজৰ যিবিলাক দেশৰ ভিতৰত স্বাধীনতা আমি কি কি কৰিব পাৰো ৰাইটৰ সংবিধানৰ ভিতৰত থাকি থাকি কি নোৱাৰো সেইটোৱে ৰাইট বহুত ক্ষেত্ৰত দেখা যায় যে আইন কাৰণ নাছে বহুত বস্তুৰ ভিতৰত আমি কৰিব লগা হয় কিছু বস্তু যিবোৰ বস্তু আমাক সংবিধানে স্বাধীনভাৱে দিছে আমি যদি কৰিব পাৰো সেইটো বস্তু
হয় হয়
ৰাই থাকে অকলে ঘূৰাৰো সু সুবিধা কোনো কোনো আটকাব নোৱাৰে আপোনাক
হয়
সেনেকুৱাই আৰু তি আৰু কিছুমান কাম আছে যে ৰা সংবিধানৰ ভিতৰত নাই আমি সেইবিলাক কৰিব নোৱাৰোঁ আইন গ়িত প দণ্ডনীয় হয় সেইবিলাক আনেে মে মে্সবাৰ কোনটো কৰলে ভাল হয়।
অ মোৰ মতে এইটো যিটো আমাৰ যিটো এইটো আইন কানুন আছে নিয়ম যিটো আছে নিয়ম প্ৰণালী যিটো ধৰা হ'ল এইটো ক'ৰ্টৰ নিয়ম ধ আদালটৰ কদালটৰ যেনে পুলিচ ষ্টেচনৰ যি নিয়ম তামানে পঞ্চায়তৰ যি বিলাক নিয়ম নীতি কেনেকে হয় সেইবিলাকত অলপ আলোচনা কৰিলে ভাল হয় মানে বেছিক নলেজবিলাক বেচিভাগ মানুহে নাজানো আমি নাজানো ভালকৈ কেতিয়াবা কিতাপত পাইছো পাহৰি গৈছো হয় পঞ্চায়তৰ কাম বিলাক কেনেকে হয় মিটং চিটং কেনেকে পাতে কি কৰে কাম বিলাক কেনেকে পাছ হয় আইন বিলাক কেনেকে হয় নতুন আইন কেনেকে বিল পাছ কৰে কিবা
অ
এইবোৰৰ বিষয়ে জানিলে অলপ ভাল হয়। ভাল ভালকৈটো নাজানো আমি এইবিলাক।
উম উ চবে মিলি আমি পঢ়লে ভাল হ'ব বহুত কথা জানিব পাৰিম উম ইমান দিন ক্লাছ হৈ আচিল হয় মই কৈছিলো একজনক কোমাক ক'বা আহি কোৱাতে দেৰি কৰিছে নহ'লে বহুত আগৰ পৰাই আমাৰ ফেব্ৰুৱাৰী জানুৱাৰীৰ পৰাই ক্লাছ হৈ আছে।
হয় তাৰ লগত আৰু কিবা কিবি আচ কিবা কিবি আচনিও কিবা কিবি দিস্কাছ কৰা যায়। যেনেকে ফাৰ্মিং চাৰ্মিং কৰিলে গৰমেণ্টৰ পৰা কিবা হেল্প চেল্প পাই আৰু কিবা যদি নিজৰ যদি ব্ৰেন ধেন কিবা কৰিব পাৰি যে গৰ্ভমেন্তৰ পৰা লোন চন পাই মানে ফ্ৰি লোন পাই
অ আচনি বোৰো ডিছকাছ কৰা যায় চবে দু আছনি যদি লিখি আনে। ইটোৰ বিষয়ে টপিকৰ ভিতৰত বহলাই আলোচনা কৰা যায়। ভাল হয় সেনেকে হোৱাটছপ কৰিলে। বৃষ্টিবাৰৰটো হওক তাৰপিছত অ আমাৰ কম্পিটটিভ একজামৰ কাৰণেও ভাল হ'ব।
উম
সেইটোয়ে আৰু, কম্পিতেটিভ একজামৰ প্ৰিপাৰেচন কেনেকা চলি আছে?
মানে কেতিয়াবা ভালে চলে কেতিয়াবা অলপ দিপ্ৰেচনো হৈ যায় যে দিমতিভেত
অ একজাম নাই মানে এক্জামৰ অলপ খবৰ আহিলেহে যে হ'ব এনেকুৱা টাইমত ভাল লাগে
সেইটোোৱে মানে আনএমপ্লয়ড নাই বৰ্তমান মানে সেইটোোৱে মানে
আমি প্ৰব্লেম বহত এই এইজটো দুট একেলগে কৰিব নোৱাৰি
ফুৰি থাকে ন কিবা
উ ন হয় হয় দিনত কাম কৰিলে ৰাতি কৰা নহয় অ সেইটোয়ে কাম কৰিলে কামেই কৰিব লাগে নহলে কহ বতেে এটাই কৰিব লাগে আৰু বৰ্তমান নিযুক্তিবোৰো সোনকালে নলয়
সেইটো এৰি এ কৈ আছিল এক বছৰ হলাগে পোৱা দেৱাতে নটিফিকেশন ওলা নাই এতিয়ালৈকে
ওলাব টাইম লাগিব বাজেটৰ পিছত ওলাব পাৰে
হয়
মন্ত্ৰীসভা এতিয়াই গঠন হ'ল ন
হয়
তাৰপিছত অলপ অলপ এপলাই এতিয়ালৈকে হোৱা নাই বি এল এডটো এপ্লাই কৰিছা
চ আছ
কেই তাৰিখে একদম
এক্জামটো বাৰ জুল তাৰিখে হ'ব আৰু পাঁচটা পাঁচ জুলাই তাৰিখে এডমিটটো দিব বুলি কৈছে আৰু সাত জুলাই তাৰিখে ৰিজাল্ট দিব বুলি কৈছে হয় এইটো নিজৰ ডিষ্ট্ৰিকটটো হ'বই এপল কৰতে গালপাৰা চেক্ কৰিছিলো মানে ডিষ্টিক চে্ট কৰ পি ননে বহুত ন ম গোৱপাৰাতটো চেক্ট কৰিছিলো আমাৰ ডিষ্টিক্ৰ নামটো
ত
ক'ত ব হয় দুৰ্নৈতি হয় নেকি না ক'ত হয় আগতেতো দুৰ্নৈতি হৈছিল
অ দুদ নাই কিবা কিবাাতটো কিনিছে বিদি চি না ডাইট না কি সেইটো
টো চাওঁ পৰীক্ষাটো কেনে হয় ৰিজাল্টটো পৰতৰ্ভৰ কৰিব বি টি চিত
অ চইচ কৰিব দিব নেকি
হয় চচ কৰিব মানে বি টি চিত মানে অলপ মাৰ্কটো ভাল লাগে মানে বেছি মাৰৰ ন নাম্বাৰ হলে ব্ৰটি চি হয় আজদি কম নাম্বাৰ হলে তেনেহ'লে বিয়াতে ল'ব লাগিব ব্ৰিটিছ সুবিধা পঞ্চাশ জন আৰু মানে ব্ৰিটিছ সুবিধা এটাই মানে তাত যদি একদিন দুইদিন ক্ষতি হয় তে ইমান কি নহয় অলপ ৰেহাই দিয়ে মানে আৰু বি এডত মানে ছয় দিন যাবই লাগিব সপ তাহত কম বইচাই মানে ক্ষতি কৰিব নোৱাৰি মানে বিয়াটোত।
আচ্ছা ৰেগুলাৰ যাব লাগে ৰেগুলাৰ যোৱাও অসুবিধা ইমান দুৰ।
হয় আজিকালি।
উম। মানে তাতে এইটো দুই বছৰ হ'ব।
কৰিব লাগিব উপায় নাই আৰু মানে প্ৰথমতে ভাবিছিলো নকৰো কাম চাম কৰিম এতিয়া কাম কৰি চাওঁ ফেক্টৰীত মানে হালত খাৰাপ হৈ যায় আৰু মানে ৰেচপেক্টো পোৱা নাযায় না।
এই সকল এই চৰকাৰী আছেই
হয় হয় ৰেস্পেক্টো পোৱা নাযায় মানে পিছত আৰু ভাবিলো দিল এটাত এন দুই বছৰ এনেও যাব এনেও যাব য যতো সময় যায়ে আছে গুচি যাবই সময়। এনে কৰিলওঁ। টাইমটো এনেও যাব সেনেও যাব। দুইব দিউচ্। গ্ৰেজুচন কৰাৰ পিছত।
অহ।
এতিয়া বোলে চৰকাৰী চাক ওলাইছে মামাই কৈছে। টি চাৰট সত্তৰ হাজাৰ টিচাৰক দিব। জব। তাৰে ভিতৰত কিজানি আমাৰ ভাগ্য
অহ থাকবও পাৰে কষ্ট কৰিলে নিশ্চয় আহিব কষ্ট আৰু ভাগ্য যে মিলিব।
উম আৰু টিচিং টো পাৰো টিচিং টো টিউচন কৰি আছো পা টিচন কৰিছো টিচিং কৰাটো জানো অলপ।
অহ।
সেইটো ইস্কিল আছে আৰু বেলেগ কামৰতো এনে দক্ষতা নায়ে একো ইস্কিল